হেল্ল' হেল্ল'।
হেল্ল'।
হেল্ল'।
হেল্ল'।
হেল্ল' মাতটো আহিছে?
উম, আহিছে আহিছে কোৱা।
অ', অ', কি কৰি আছা?
মই বৰ্তমান এনেই আছো।
অহ।
ভাত বনাই আছে হোৱা নাই এতিয়ালৈকে খাম আৰু হ'লে।
উম, উম, নাই খোৱা বনাব অলপ পিছতকে, আমাৰতো দেৰি হয় খাবলৈ অলপ।
আচ্ছা।
বাকী আজি কি কি কৰিলা ঘৰত? হেল্ল, হেল্ল, হেল্ল, হেল্ল,
কি বনাই থাকে?
হেল্ল, মাতটো আহিছে? হেল্ল, হেল্ল, ৰবা ৰবা ক'ৰ নাকাটিবা ৰবা।
হেল্ল,
হেল্ল,
তোমাৰ আৱাজটো অহা নাই।
অ, অ, আহিছে দিয়া
অ, এতিয়া আহিছে, নেটৱৰ্ক চাগে নাই ন, তোমাৰ।
অ, নেটৱৰ্কতটো বাকী হৈ যায় মাজে, মাজে।
অ, একেই মোৰো সেই, একেই চেম, মানে অকমান মাজে মাজে গাইব হৈ দিয়ে।
অ, এনে সময় তেনেকুৱা হ'লে, এনে কেনেকুৱা হ'ব বুজি নাপাওঁ।
তাকেই।
টাইমত, দি দিয়ে।
উম,
আৰু কোৱা, ঘৰত আ, ভালেইনে খবৰ পাতি?
উম, উম, ভালে ভালে, চবৰে ভালেই।
অ, ভাল ভাল চবৰে একদম আৰু টিপ, টপ, ঘূৰিব ক'ত যাবা?
ঘুৰিব ক'ত যাম, যাম বুলিতো ভাবিছো গুৱাহাটী।
গুৱাহাটী যাবা ন, মই ম মো, বাৰু গুৱাহাটীতে আছো এতিয়া বৰ্তমান, কালি আহ, কালি আহিম বাৰু। শ্বিলঙৰ পিনে, শ্বিলং যাম কালি, তুমি আহিলে তোমাৰ লগতে যামগৈ একেবাৰে। যাবা, নেকি? হেল্ল, চালা, হেল্ল, হেল্ল, হেল্ল, তো নেটতো কি হ'ল, হেল্ল, অ, নেটতো আকৌ কিবা হৈ গৈছিলে, কিবা ক'লা নেকি? হেল্ল,
উম, কোৱা।
শ্বিলঙলৈ, শ্বিলঙলৈ যাবা নেকি? সুধি, সুধি আছে।
অ, তাকেই যাম বুলিটো ভাব, ম, আশা আছে।
অ, তেতিয়াহ'লে যাম কালি, অ, অ, অ, অ, গুৱাহাটী ট্ৰিপটো, অ, ঠিক। ঠিক।
অ, আমি মানে এই জুবিন ক্ষেত্ৰ চোৱাৰ প্লেন বনাই আছো আৰু।
জুবিন ক্ষেত্ৰ ন, এই আহি যাব ন, বৰগাঙত আহি যাবা, তাতো জুবিন গাৰ্গ মোৰ মোৰ ঘৰ তাতেই বৰগাওঁতে।
হয় নেকি। অঁ অঁ আমি আকৌ সোণাপুৰ যাম সোণাপুৰৰ পৰা
অ হেল্ল' হেল্ল' কি হয় আছে নেটটো। কিবা হৈ আছে নেটটো। হেল্ল' হেল্ল' হস্পট লাগে হেল্ল'
কোৱা
এইটোৱেতো কি নেট শ্লো নেকি ৰবা ৰবা ৰবা দুইমিনিট
চাই লোৱাচোন চাই লোৱা।
অ অহ অন আছে ই কি কয় ৰবা ৰবা।
ওৱান ডিভাইচ অহ অহ অই
ৱাই ফাই কানেক্ কৰিছা চাগে তুমি ন?
অ অ ৱাই ফাই কানেক্ট কিয়?
উম সেই ৱাই ফাই কানেকট কৰা কাৰণে চাগে আৱা মানে খেলি মেলি কৰি আছে অকমান। উম
চোৱাচোন কোনটো ওৱাইটচাপট
এইটো কাৰণে। নহলেতো এনেকুৱা আৰু তুমি ক'ৰবাত ফুৰিব যোৱাৰ প্লেন বনোৱা নাই?
হেল্ল
উম হেল্ল' হেল্লো' হেল্লো আকৌ গল হেল্লো' হেল্লো